হেল্ল'-হেল্ল' হয়, নমস্কাৰ কওকচোন?
হয় আপোনাৰ পৰা অলপ সময় পামনে?
হয়-হয়, আছো-আছো, মই ফ্ৰী আছো। আৰু আপুনি মোৰ কথাবিলাক শুনি আছেনে এইবাৰ?
হয় শুনিছো-শুনিছো।
অ, হয় কওক?
হয়, এতিয়া আপোনাৰ এটা আলচনা- আলোচনাটো, ' কৰিব কৈছো আপোনাৰ লগত যে আপোনাৰ সাধাৰণতে হামাৰ অসমত-অসমত সাধাৰণতে আমাৰ যিবিলাক ঘৰ বনোৱা হয়। তো সেই ঘৰ বিলাক আপোনাৰ কেনেকে বনোৱা হয় বা কিহেৰে বনোৱা হয় বা সাধাৰণতে কি-কি ধৰণৰ ঘৰ বনোৱা হয় ত' তাৰ বিষয়ে অলপ আমি আলোচনা কৰিম ত' আপুনি তাৰ বিষয়ত অলপমান যিখিনি জানে, আপোনাৰ পৰা সেইখিনি মই জানিব বিচাৰোঁ, অ', আপুনি সেইখিনিৰ অলপ ক'ব লাগে মোক।
অ, হয় মই যিখিনি জানো আপোনাক ক'বলৈ চেষ্টা কৰিম। কি কও? হয়-হয়, আমাৰ অসমৰ ঘৰ বিলাক সাধাৰণতে সাধাৰণতে বাঁহ-বেটৰে সজা হয়। অসমৰ ঘৰ বিলাক বাঁহ-বেতৰে সাজা হয়। মানে যিবিলাক পৰিয়াল মধ্য মধ্যবিত্ত বা অলপ দুখীয়া হয় সেইবিলাকৰ মানে চবৰে মানে দেখিবলৈ পাব আপুনি মাটিৰ বাঁহ-বেতৰ এনেকুৱাকে দেখিবলৈ পাব আৰু যিবিলাক অলপমান চহকী ধনী সেইবিলাকৰ বাৰু অলপ পকী ঘৰ থাকে সেনেকুৱা। আৰু জাগা লৈ ভেদে মানে কিছুমানৰ চাংঘৰ আছে। মাকে অ, মানে অসমতো মানুহে বেলেগ-বেলেগ অ, ঘৰ দুৱাৰৰ সৃষ্টি দেখিবলে হ'ব আপুনি
হয়।
হয়, আৰু কব কিবা?
আপোনাৰ কি কয় এ', ধৰক? এতিয়া জাগা', এতিয়া আপুনি ক'লেই যে বেলেগ-বেলেগকে বনোৱা হয় বা মধ্য মধ্যবৃত্তি বা দুখীয়া তেনেকুৱা শ্ৰেণীৰ মানুহ যিহেতু চবতে আছে বা আমাৰ অসমতো আছে তেনেকুৱা গতিকে এতিয়া ক'ব গ'লে সাধাৰণতে এতিয়া বৰ্তমানৰ কথাখিনিয়ি মই ক'ব গৈছো আপোনাক এতিয়া সাধণতে যে আগৰ যিবিলাক আ, মানে আমাৰ ককাহঁতৰ দিনত বা আইতাহঁতৰ দিনত তেতিয়ালৈকে আপোনাৰ বেছিভাগ আপোনাৰ আমাৰ অস অসময়ত বিশেষকে ক'ব গৈছোঁ মই, যিখিনি ঘৰবিলাক বনোৱা আছিল সেই আপুনি', যেনেকে ক'লে যে বাঁহ বেতেৰে বনোৱা হয় বা তিন পাত বা এনেকে যেনেকে আপুনি কলে ত সেইখিনিয় আপোনাৰ বেছিভাগ কেতিয়া আইতাহত ককাৰ হতৰ দিনত তেনেকে বনোৱা হৈছিলে কিন্তু আজিকালি আপোনাৰ বৰ্তমান আগৰ তুলনাত। বহুত বেছিয়ে আপোনাৰ সলনি হ'ল কাৰণ এতিয়া আপোনাৰ আমাৰ ফালে এ সাধাতে মই আপোনাক ক'ব গৈছো। আমাৰ এইখিনিত আপোনাৰ আগৰ তুলনাত এতিয়া বহুত খিনিয়ে সলনি হ'ল আপোনাৰ এতিয়া আ আপোনাৰ চাব গ'লে মধ্যবিতিয়ে হওক বা দুখীয়া শ্ৰেণীৰে হওক প্ৰায় ভাগৰে আপোনাৰ ক'ব গ'লে। পকী ঘৰ থাকেই। এ তেনেকেই হলক বা আপোনাৰ।
হয় স্কম আহিছে নহয়।
হয় হয় এইটো আপোনাৰ যিটো অ হয় আপোনাৰ যিটো চৰকাৰৰ আপোনাৰ কিছুমান আচনি আহিছে সেই আঁচনী বিলাকৰ আপোনাৰ চবেই যিখিনি আপোনাৰ ধৰক দুখীয়া শ্ৰেণীৰ মানুহ আছে। খিনি পাবলৈ সক্ষম হৈছে। এনেকে আপোনাৰ ধৰক আগৰ যিখিনি বাহ বেতেৰে বনোৱা ঘৰ আছিল ত' এতিয়া বৰ্তমান আপোন- আপোনাৰ প্ৰায়ভাগ গোটেই সংখ্যক নহলেও আপোনাৰ প্ৰায়ভাগ পকীঘৰ, দেখা যায়। বা আমাৰ ওচৰে পাজৰে যিখিনি আছে দেখিব পাও চবৰে। এটা নহয় এটা পকী ঘৰ থাকেই বা বনোৱা হয়, এনেকে আপোনাৰ হয়। এইটো সেইটো বিষয়ত আমাৰ ফালে সেনেকে হয় বা বেলেগ আপোনাৰ জেগা বিলাক এতিয়া আপোনাৰ ঘৰৰ ষ্টাইল বিলাক হওক বা হেৰিবলাক বেলেগ বেলেগ দিয়কচোন কিন্তু বেচিকেলি আমাৰ অসমত আচাম টাইপ ঘৰটো আ বেছিকে মানে বনোৱা হয়। বা বেছিকে মানুহ প্ৰাধান্য দিয়ে। বা দেখা যায় আৰু বনোৱা তেনেকুৱা হয়। আৰু
হয় হয় ঠিকে কৈছে আপুনি এনেকুৱাকে- আমি এতিয়া অ কিছুমান জোগাত অ যেনেকুৱাকে য'ত মানে- মানে নদ, নদী, বেছিকে আছে সেই বিলাক জোগাত মানে কি অ চাংঘৰৰ চাংঘৰ বনোৱা মানে কি দেখিবলৈ পোৱা যায় হয়নে। তেনে বানপানীৰ কাৰণে পৰিত্ৰাণ পাব। কাৰণে মানে কি কৰে চাংঘৰ সজা হয় চাগে হয় নে। মই ভালকে দেখাও নাই। মানে মানে আমাৰ এইখিনিতে এনেকুৱা বানপানীৰ। সৃষ্টি হোৱাও নাই বা এনেকুৱা পৰিৱেশ হোৱা নাই যে আমি চাংঘৰ বান্ধি। অ বনাম এনেকুৱা পৰিস্থিতি হোৱা নাই আৰু এনে মানে নে তত দেখা পোৱা পাও ন সেই কাৰণে আপোনাৰ- সুধিলো আৰু আপুনি এনেই চাংঘৰ মানে কোন কোন ঠাইত এনেকুৱাে বেছিকে মানে বনোৱা হয় বা। কোনটো অ আমাৰতো নদীও আছে। নহয় বৰা চ ব্ৰহ্মপুত্ৰ নদী সেয়াৰে থাকে।
হয় আপুনি চাংঘৰৰ কথাটো কৈছে ন হয় আপোনাৰ চাং ঘৰ বেছিকেলি আপোনাৰ কি হয় আমাৰ অসমতো বিভিন্ন আহ আছে মানুহ তেনেকে চাংঘৰ বনাই চাংঘৰ বনাই আপোনাৰ কেনেকুৱা। ধৰক যিখিনি অঞ্চলত আপোনাৰ অলপ আহ পানী, হয় বা বানপানী, - অল অলপ বৰষুণ দিলে পানী, ধৰা- অলপ দিগদাৰ হয় সেনেকে ধৰক কিছুমান মানে চাংঘৰ বনাই আৰু- আপোনাৰ বিভিন্ন সুবিধাৰ কাৰণে চাংঘৰ বনোৱা হয়। যেনেকে আপোনাৰ চাংঘৰ বনালে আপোনাৰ তলত উ বস্তুবিলাক থবলৈ সুবিধা হয়। বা গৰু, ছাগলী, এনেকে যিখিনি পোহনীয়া বস্তু আমাৰ পোহা হয়। বা এনেকে ধৰ ধৰক তেনেক এটা সহায়ৰ বাবেও চাংঘৰ বনোৱা হয় বা বনাই কিছুমানে। ত' আমাৰ সাধাৰতে আমাৰ এইফালে কিন্তু দেখা পোৱা নাই সাধাৰণতে আমাৰ এইখিনি অঞ্চলত হাংঘৰ কিন্তু বাকী কিছু কিছুমান অঞ্চল আছে দিয়কচোন মই কেতিয়াবা কৰ'বাত ফুৰিব গলে দেখি পাওঁ এনেকে চাংঘৰ আছে, ত' তেনেকে বনাই, বা আমাৰ এইফালে সাধাৰণতে মই আপোনাক অলপ আগতে যিখিনি ক'লো যে আছাম টাইপৰ যিখিনি ঘৰ হয় ত' সেনেকে সাধাৰণতে বনোৱা হয় বা আমাৰ ঘৰতো বনাইছো বা আছে। আৰু তেনেকে ওচৰ চুবুৰীয়া খিনি সেনেকে বনোৱা দেখা যায় আৰু ঘৰ বিলাক।
মানুহ মানুহ থাকিলে এনেই গৰু ছাগলী জীৱ জন্তু থোৱা হয়?
অ ঘৰ বিলাকত?
নহয় আপোনালোকৰ ফালে যে কলে চাংঘৰৰ এনে কিছুমানৰ বনাত
অ অ অ অ আচ্ছা আচ্ছা হয় হয় নিশ্চয় সেইটো মানে কি হয় আপোনাৰ এ যিখিনি মানুহে চাংঘৰ বনাই সেইখিনি মানুহে আপোনাৰ কিবা নহয় কিবা এটা আহ চিন্তা কৰিয়ে বনোৱা হয় যিহেতু কাৰণ চাংঘৰ বনালে আপোনাৰ যি তলৰ জাগা সেইখিনি আপোনাৰ আহ উ বহুত উ মানে ফ্ৰী পোৱা যায় বা জেগাখিনি সম্পূৰ্ণ খালী পোৱা যায় ত' খালী পোৱাৰ লগে লগে আপোনাৰ সেইখিনি ধৰক পোহনীয়া যিকোনো আপুনি পুহিব পাৰে গৰু হওক, ছাগলী হওক, বা হাঁহ -কুকুৰা হওক, সেইবিলাক পুঢ়িব কাৰণে জাগা ডোখৰ ধুনীয়া খালী হৈ থাকে। ত' সেইখিনি ফ্ৰী জাগাত আপোনাৰ পুহিব ভাল বা ৰাখিবলৈ ভাল তেনেকেও আপোনাৰ এ মানে মানুহখিনি চলিবৰ কাৰণে সুবিধা হয়। ত সেইটো কাৰণে সেইখিনি ঘৰ
হয় থিক কথা কথা কৈছে আপুনি আৰু এনে আমাৰ চাংঘৰ বা এনেকুৱাকে ঘৰৰ বাহিৰে আৰু কিবা বেলেগ মানে বেলেগ ষ্টাইল বা নিয়মত বনোৱাই এনে দেখিছেনে?
হয় হয় হয় নিশ্চয় নিশ্চয় দেখ- দেখিছো কাৰণ কিয় আপোনাৰ আজিকালি মানুহবোৰ হ'ল এ বিপ- বিভিন্ন আপোনাৰ আহ জেগাত ঘুৰি ফুৰে বা অহা যোৱা কৰে দেখি আহে ত দেখি আহে দেখি আহাৰ পিছত আপোনাৰ নিজৰ জেগাতো অলপ কিছুমান অলপ উন্নত মনৰ ঘৰ বা এ এনেকে বনাব ইচ্ছা যায় মন যায় আপোনাৰ দেখিছো লাহে লাহে হ'ব এনেকে অলপ বাহিৰৰ পৰা মডাৰ্ণ টাইপৰ অলপ উন্নত মানৰ ঘৰ বিলাকো মানে বেলেগ বেলেগ হেৰিত ষ্টাইলত বনোৱা দেখিছো বা বনাইও আছে ত' আগৰ তুলনাত বহুত বেছি উন্নত হৈছে আৰু ঘৰ বিলাক।
আপোনালোকৰ ফালে এনে চৰকাৰ ভাবে যে এনে অ স্কিম দিছে বা ঘৰৰ স্কিম দিছে আপোনালোকৰ ফালে এনে পাইছে নে সকলোৱে?
হয় হয় পাইছে পাইছে হ সকলোৱে পোৱা নাই আপোনাৰ যিখিনি আপোনাৰ দুখীয়া
হয় হয় হয় কোন কোন লোকসকলক দিয়া হয়? টো মই ভালকৈ নাজানো মানে কিছুমান বি পি এল কাৰ্ড থাকে সেইটোক দিয়া হয় নেকি?
হয় নিশ্চয় আপোনাক এই বিষয়ত আপোনাক যিমান খিনি মই জানো সিমান আপোনাক অৱগত কৰিব আহ হেৰি কৰি আছো আপোনাক কম কথাটো হ'ল আপোনাৰ অ যিখিনি আপোনাৰ দুখীয়া শ্ৰেণীৰ মানুহ দু- দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে আপোনাৰ বি পি এল কাৰ্ড থাকে বা আপোনাৰ ৰেচন কাৰ্ড চিকিযান যিখন দিয়া হয় কন্তেলৰ আপোনাৰ ৰেচন আপোনাৰ অ চাউল দাইল এইবিলাক যিখিনি এতিয়া সেইখন ৰেচন কাৰ্ড বুলি কোৱা হয় সাধাৰতে সেইখন আপোনাৰ দু- দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে হাতত থাকি বা সেই তেখেতলোকে পায়।
হয় হয় তেখতলোকে এই ঘৰৰ স্কিমটো দিয়া হৈছে চাগে।
হয় হয় হয় তেখেতলোকে আপোনাৰ এইখিনি সুবিধা পায় আৰু এইখিনি সুবিধ- এতিয়া এইখিনি আপোনাৰ চাই পেলাই চৰকাৰৰ ফালৰ পৰা তেখেতলোককে এইখিনি সুবিধা দিয়া যায় কাৰণ এইখিনি এইখন কাৰ্ড যাৰ ঘৰত থাকে তেওঁলোকক চৰকাৰৰ ফালৰ পৰা দুখীয়া বুলি ধৰা হয়। দুখীয়া শ্ৰেণীৰ মানুহ ধৰা হয় সেই হেতুকে আপোনাৰ সেইখন চাই পেলাই আপোনাৰ ঘৰ দিয়াৰ ব্যৱস্থা কৰে। আপোনাৰ লেট্ৰিন দিয়াৰ ব্যৱস্থা কৰে সেইটো চৰকাৰৰ ফালৰ পৰা সেইখিনি সুবিধা দিয়ে। ইমান খিনি পাৰে দিছে বা দি আছেও এতিয়ালৈকে। ত উম আমাৰ ফালে সেনেকে দেখিছো বা সেইখিনি মানুহে পোৱা দেখিছো বা বনাইছ- হৈ আছে সেইখিন
তেওঁলোক এইখিনিৰ পৰা এনে লাভৱান হৈছে নে ঘৰৰ এই ঘৰ স্কিমৰ পৰা লাভৱান হৈছে নে? যিখিনি মানুহে মানে
হয় হয় হয় নিশ্চয় লাভৱান হৈছে আপোনাৰ ধৰক এটা পক- পকী ঘৰ বনাব গ'লে আপোনাৰ বহুত টকা খৰচা হয়। আপুনি জানে আজিকালি বস্তুৰ দামো বহুত বেছি বাঢ়িছ- গতিকে তাৰ তুলনাত আপোনাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি সহায়ক ভাবে আহ আপোনাৰ আহ জৰিয়তে পইচা দিছে।
হয় হয় হয়।
খিনিয়ে সহায়ক হৈছে আপোনাৰ কাৰণ এটা পকি ঘৰ বনাব গলে বহুত টকাৰ প্ৰয়োজন হয় কাৰণ মধ্য শ্ৰেণীৰ মানুহ বা দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে সেইখিনি সক্ষম নহয় বনাব কাৰণে গতিকে আহ চৰকাৰৰ ফালৰ পৰা বহুত খিনি সকাহ পাইছে বা বহুত খিনি দিছে ত' সেইটো কাৰণে আপোনাৰ ভালকে থাকিব পাৰিছে বা থকা ঘৰটো ভালকে বনাব পাৰিছে আগৰ যিখিনি আপোনাৰ বাঁহ বেতেৰে বনোৱা ঘৰ সেইটোকৈ অলপ উন্নত মানৰকে বনাবৰ কাৰণে চৰকাৰে আঁচনি দিছে সেই আঁচনিৰ জৰিয়তে যিখিনি মানুহে পাব লগীয়া মানুহ সেই খিনি পাবলৈ সক্ষম হৈছে। ত' সেইটো কাৰত ভাবিছো বহুত খিনি ভাল হৈছে বুলি মই ভাবো মোৰ ফালৰ বে- ব্যক্তিগত ভাবে মই কথাখিনি কৈছো।
এতিয়া যিহেতু মানে অ কিছুমান মানুহে ঘৰ মানে বনাবলৈ বা টকা পইচা নাথাকে কিছুমানে কিছুমানে বহুত মানে অসুবিধা হৈ পৰে তাক ঘৰ বনাবলৈ বাহঁ বেত তাৰ হলদিও হয়নে তেনেকুৱা হলিও মানে কি এতিয়া অস- অসমৰ পৰা যিহেতু এই স্কিম টো দিছে তাৰ বাবে মানে মানসিক খিনি অলপ সকাহ পোৱা যেন লাগে আৰু হয়নে?
হয় হয় হয় নিশ্চয় নিশ্চয়
বাৰু আপোনাৰ পৰা এইখিনি কথা জানি বহুত ভাল লাগে।
হয় হয় নিশ্চয় হয় হয় হয় ধন্যবাদ আপোনাৰ পৰাও এইখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ থাকিল। আপোনাক কেতিয়াবা আৰু কিবা বিষয়ত জানিব হলে আপোনাক নিশ্চয় ফোন কৰিম।